হেল্ল' অ কি খবৰ
এ আছো আৰু তুমি
আছো ময়ো ভালেই মোৰ
অ কি কৰি আছা পিছে
মই বহি আছো তুমি
ম আছো ৰবা মানে পেট টো অলপ বিষাইছে এনে আৰু অলপ বহি
অ তোমাৰ হয়তো খাদ্য খোৱাত কিবা অসুবিধা হৈছে কি জানি তুমি ফাষ্ট ফুডবোৰ খোৱা নেকি পুষ্ট
এই কালি তোমাৰ বাহিৰত খাইছিলো হ এই কি বুলি কয় চাওমিনটো সেইকাৰণে নেকি
অ এইবোৰ খাদ্য শৰীৰৰ কাৰণে খুব ভাল পুষ্টিকৰ খাদ্যকৰ নহয় এই এইবোৰ হানিকাৰক হয় তাত যিহেতু থাকে তোমাৰ তেল থাকে আৰু সেইবোৰ তেল তেওঁলোকে বহু দিনৰ পৰা ব্যৱহাৰ কৰি আহেটো ত সেই সেইবোৰ খালে মানে তোমাৰ অলপ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয় সেইকাৰণে হৈছে কি যান
অ হয় চাগে দিয়া মানে আজিকালিতো মানুহে যিবিলাক অ এইবিলাকে খায় নয় বেছিভাগ এইবিলাকে চলে ক'ত নো আগৰ দৰে নো খায় স্বাস্থ্যমূলক যিবিলাক খাদ্য যেনে এইবিলাক খোৱা উচিত এতিয়াতো মানুহ ফাষ্টফুডতে বৰ্ত সকলোৱে ব্ৰেকফাষ্ট ধৰি লওক মানে দুপৰীয়া আহাৰ পুৱাৰ আহাৰ ৰাতিৰ আহাৰ চব ব্ৰেকফাষ্টে অ মানে ফাচ ফুড বোৰে হৈছে মানে
হয় সেইটো সঁচা কথা কিন্তু মই যদি কওঁ তোমাৰ স্বাস্থ্যৰ হৈছে মানুহৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ তোমাৰ এজন মানুহৰ যদি সুস্বাস্থ্য নাথাকে তেন্তে তোমাৰ ধন সম্পদ শিক্ষা বা সফলতাৰ কোনো মূল্যই নাথাকে তোমাৰ সুস্থ শৰীৰ আৰু সুস্থ মন গঢ়ি তোলাত স্বাস্থ্যকৰ খাদ্যৰ ভূমিকা অপৰিসীম সেইবাবে স্বাস্থ্যকৰ খাদ্য মানে তোমাৰ সুস্থ জীৱনৰ মূল ভেটি বুলি কোৱা হয় তোমাৰ
হয় দিয়া তোমাৰ মানে ই স্বাস্থ্যকৰ খাদ্য খালে আম আমি যিবিলাক আমাৰ খাদ্যটো আছে ভালদৰে খাই থাকিলে আ ভাল খাদ্য খালেহে আমি ভালকে জীৱ মন বিলাক আমি নিজৰ কামবিলাক কৰি থাকিব পাৰিম এনেকে তোমাৰ বাহিৰা খাদ্য খাই থাকিলে তোমাৰ মোৰ দৰে এনেকে পেট বিহাই থাকিব আৰু ক'বলৈ গ'লে
হয় তোমাৰ স্বাস্থ্যকৰ খাদ্য বুলি কলে তোমাৰ যি যিটো খাদ্যত তোমাৰ কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি ভিটামিন তোমাৰ খনিজ্ লৱন আহযুক্ত খাদ্য আৰু পানী প্ৰচুৰ পণ নিজে সেইবিলাকে কোৱা হয় তুমি আহ এইবোৰ আৰু এইবোৰ খাদ্যৰ তোমাৰ আমাৰ শৰীৰ এইবোৰ খাদ্যৰ এইবোৰ খাদ্যই আমাৰ শৰীৰত বহু বহু ধৰণৰ উপকাৰ কৰে যেনেকে তোমাৰ কাৰ্বহাইড্ৰেটে আমাৰ শৰীৰৰ শক্তি যোগাই তোমাৰ এই কাৰ্বহাইড্ৰেট আমি এতিয়া কৰ পৰা পাম কাৰ্বহাইড্ৰেেত আমি পাম তোমাৰ চাউল আ ৰুটি আলুএই ৰত আমি কাৰ্বহাইড্ৰেট পাম আৰু তোমাৰ ত তে মাছ মাংস কণী গাখীৰ দাল এইবিলাকত আমি প্ৰটিন পাম তোমাৰ তা চৰ্বি থাকে চৰ্বি শৰীৰ তোমাৰ হক অতি সঞ্চয় কৰি ৰাখ কে আৰু শৰিৰিক শাৰীৰিক যিটো আমাৰ উষ্ণতা থাকে সেইবিলাক প্ৰদান কৰে
তাকে এ দিয়া এইবিলাক তুমি জোন বহুত বহুতখিনিয়ে কথা জানাই এ এ স্বাস্থ্য খাদ্যৰ ওপৰত মোকো অলপ কবা নেকি মানে কেনেকৈ মই নিজে স্বাস্থ্যটো ভালে ৰাখিব পাৰো মানে কি কি খাদ্য খালে বল মানে ভাল হ'ব মানে কি খাদ্য ভালদৰে এনেকে মানে এই এ বিষ এইবিলাক মানে মোৰ যি সুস্থ মনৰ সুস্থ এটা শৰীৰ থাকিব অলপ মন যায় কোৱা কি কি খাব লাগে বা কি কি কৰিব লাগে এটা সু সু এটা গঢ়ি তোলোৰ কাৰণে
তোমাৰ আজিৰ ব্যস্ততাৰ দিনত মানুহৰ তোমাৰ আহ মানুহৰ তোমাৰ আহ মানুহৰ তোমাৰ খাদ্যবোৰে আজিকালি মানুহে তোমাৰ আজিৰ যিহেতু আজিকালিৰ যি যিটো দিন, এইটো দিনত মানুহে তোমাৰ পুষ্টিকৰ খাদ্যতকে- তোমাৰ যিবোৰ আমাৰ হেৰি ফাষ্ট ফুড জাতীয় খাদ্য আছে, যিবোৰে আমাৰ শৰীৰক হানি কৰে। এইবোৰ খাদ্যৰ প্ৰতি মানুহ বেছি আকৰ্ষণ হয় আকৰ্ষণ হয়। মানুহে সেইবোৰ খাদ্য খাই বেছি ভাল পায়। পুষ্টিকৰ খাদ্যতকে। কিন্তু মই ভাবো এইবোৰ খাদ্যই তোমাৰ লাহে লাহে শৰীৰটো শৰীৰটো নষ্ট কৰি দিয়ে ভিতৰৰ পৰা, শৰীৰটো মানে তুলঙা কৰি দিয়ে মানে। আৰু তোমাৰ মানে ই এইবোৰ খাদ্যই তোমাৰ আহ এইবোৰ খাদ্য যদি আমি বেছিকে খাওঁ, এতিয়া ধৰা আজিকালি যেনেকে দেখা পায় তোমাৰ ফাষ্ট ফুড তোমাৰ চিকে এ কি কয়- তোমাৰ চাওমিন, মম' এইবোৰ যিবোৰ বস্তু আছে এইবোৰ এইবোৰ বস্তুৱে তোমাৰ শৰীৰৰ কলেষ্ট্ৰল বৃদ্ধি কৰে, তোমাৰ শৰীৰৰ তোমাৰ হেৰি আহ শৰীৰৰ তোমাৰ আহ উষ্ণ উ উণ উচ্চতা- এই তোমাৰ শৰীৰৰ বিভিন্ন বেমাৰ, যেনেকে তোমাৰ লিভাৰ ক্ষতি কৰে ফেটি লিভাৰ এইবোৰ এইবোৰ হোৱা দেখা যায়। কিন্তু তুমি এইবোৰ এই এই এইবোৰৰ এইবোৰ এইবোৰ খাদ্যৰ তুলনাত যদি আমি ৰাতিপুৱা আজিকালি যিহেতু তুমি যেনে ক'লা ব্ৰেকফাষ্ট আজি - কালি মানুহে ফাস্দ ফুড খাই হেৰি খায়, ত হয় আজিকালি তোমাৰ ফুড মানুহে যিহেতু পুৱাৰ খাদ্যত মানে তোমাৰ ৰাতিপুৱা পাৰ আহাৰত তোমাৰ ফ্ৰাইড ৰাইচ খাই দিয়ে কোনোবাই চা চাওমিন বনাই খায়, আজিকালি আমি দেখিবলৈ পাও তেনেকুৱা এইটো ঠাইত যদি আমি যদি আমি ফল মূল যদি আমি খাব পাৰো, যেনে তোমাৰ কল খালা বা কল বা আমি আপেল বা কিবা খালো, সেনেকে যদি আমি খাওঁ আৰু যদি দুপৰীয়া আহাৰৰ লগত আজিকালি আমি প্ৰায়ে দেখিব পাওঁ মানুহে দুপৰীয়া আহাৰৰ লগত এই বজাৰৰ ফাস্দ ফুডৰ পৰা অনা যিবোৰ চিকেন ভাজি অনা হয় সেই সেইবোৰ মানে মাংস - ত সেইবোৰ খায়। বজাৰৰ যিটো তেলত ভাজা হয় সেইটো মানে শৰীৰৰ কাৰণে অত্যন্ত মানে হানিকাৰক। ত' এইবোৰ বস্তু যদি আমি খোৱাতকে যদি আমি নিজে ঘৰত আছে মাংস আনি পেলাই যদি আমি বইল কৰি খাওঁ বা বনাই খাওঁ আৰু আমি যদি তেলৰ পৰিমাণটো অলপ যদি কমকে খাব পাৰো, আৰু তাৰপৰি যদি আমি কণী বইল কৰি খাওঁ তেতিয়া মই ভাবো আমাৰ বেছি শৰীৰটো উপকাৰ আৰু উপকাৰ শৰীৰতটো মানে ভালে থাকিব। তাৰ- আমি যদি ক‌ওঁ, শাক- পাচলি শাক সেউজীয়া শাক পাচলি আৰু তোমাৰ এইবোৰ আহ এইবোৰ এইবোৰত তোমাৰ ভিটামিন আৰু নিৱন থাকে ন এইবিলাক ত এইবোৰ এইবোৰ জাতীয় বস্তু খালে আমাৰ এইবোৰ বস্তু খালে আমাৰ মানে আমি যিটো বস্তু মানে প্ৰাক পা পাওঁ সেই বস্তুবোৰ যদি আমি খাওঁ, ত তেতিয়া মানে আমাৰ শৰীৰটো ভালে থাকিব বুলি মই ভাবো
তাকে দিয়া বাকী তুমি কি ভাবা খাদ্যৰ উপৰিও আমি এই যে পৰি পৰিস্কাৰ আৰু পৰিছন্নতা সেইটো বজাই ৰখা উচিত নে কোনোা খাদ্য গ্ৰহণ কৰাতে?
হয় মই ভাবো যিহেতু তুমি এইটো কথা ক'লা মই কওঁ যে, আহ পৰিষ্কাৰ পৰিছন্নতা বজাই ৰখাটো একেবাৰে উচিত আমাৰ শৰীৰৰ কাৰণে। আমি যিকোনো বস্তু খোৱাৰ আগতে আমি সেইটো পানীৰ আমি বজাৰৰ পৰা যিহেতু আমি ক্ৰয় কৰি আনো বস্তুবোৰ ত আমি সেই বস্তুবোৰ আমি পানীত ধুই পেলাইহে যিকোনো বস্তু খাব লাগে। আমি ফল মূল আনিলেও আমি ডাইৰেক্ট মুখত ডাইৰেক্ট খাব নাল দিব নালাগে মুখত ডাইৰেক্ট খাব নালাগে। প্ৰথমতে আমি সেইখিনি বস্তু আমি পৰিষ্কাৰ পৰিছন্ন কৰি পেলাই তাতে আমি খাব লাগে। কিয় কাৰণ আমি যিহেতু দেখা পাওঁ বহুতো শাক পাচলি বা আহ তোমাৰ ফল মূলতো আজিকালি পোক পতংগ থাকিব পাৰে। ত' সেইবোৰ আমি যাতে সেইবোৰ আমাৰ পেটত গৈ আহ আমাক হানি হানি নকৰে ত' সেইটোৰ কাৰণে আমি মানে ধুই ধুই পখালি কৰি খাব লাগে। তাৰোপৰি- আহ মই যদি ক'ব যাওঁ এই ফাষ্ট ফুড যিবোৰ বস্তু এইবোৰত তেওঁলোকে ইমান এটা পৰিষ্কাৰ পৰিছন্নতা বজাই নাৰাখে। তেওঁলোকে তেওঁলোকে কি কৰে তেওঁলোকে আহ দুদিনৰ আগৰ যিবোৰ বস্তু মানে তোমাৰ ধৰা তেল যদি বাচি যায় তেওঁলোকৰ ত- তেলতে তেওঁলোকে আকৌ মানে ভাজি- পেলাই সেই কৰে। তোমাৰ ভেজি ভাজি পেলাই মানে তোমাৰ সেই তেওঁলোকে মানে দৰ হেৰিত খুৱাই মানে মানুহক খুৱাই। ত তোমাৰ মই ভাবো এইবোৰ বস্তুৱে মানে এইবোৰ এইবোৰে এটা প্ৰধান কাৰণ যিয়ে মানুহৰ তোমাৰ স্বাস্থ্যৰ হানি কৰে। যিহেতু তোমাৰো এতিয়া পেট বিষাই আছে ত মই ভাবো এইটো এটা তোমাৰ প্ৰধান কাৰণ যিহেতু তুমি কৈছা যে তোমাৰ অ তুমি কালি হেৰি খাইছা বুলি, অ চাওমিন খাইছা বুলি ত' এইবোৰে তোমাৰ গেছৰ পৰিমানো বৃদ্ধি কৰো শৰীৰত গেছ- গেছৰ এইবিলাক পৰিমান বৃদ্ধি হয়। ত এই আমি যদি তাৰ তুলনাত যদি আমি অলপমান যদি পুষ্টিকৰ খাদ্য খাবলৈ আৰম্ভ কৰো তেতিয়াহলে আমি আমাৰ শৰীৰতটো মানে বহুত বহু পৰিমণে আমি মানে ভালে থাকিব। আৰু মানে বেমাৰ আজাৰৰ পৰা আমি নিজক ৌৰাত আহিব পাৰোব
তাকেই দিয়ে আৰু মই ভাবো যে এই আমাৰ যিটো সেই খালো চাগ আহ স সেইবিলাক গ্ৰহণ কৰি আমাৰ বিভিন্ন বৱাৰ হব পাৰে ধৰি লোৱা, ডায়েৰি হ'ব পাৰে কৰা এইবিলাক খাদ্যৰ লগতে পানীটোতে পৰিষ্কাৰ উখাও আৰু সেয়ে, মানে খাদ্যৰ লগতে ধৰি লোৱা আহ তুমি কলা যে এই ভাল খাদ্য মানে চাফ চিকুণ কৰি খাব লাগে এনেকুৱা ধৰি লোৱা খাদ্য খোৱাৰ আতে হাত ধোৱা হওক বা তোমাৰ খাদ্যবলাক ধাকি ৰাখি থাব লাগে। তাতে কোনো মানে অ বিলাক যিবিলাক বক্তিয়ে হওক তোমাৰ ধৰি লওক কীটাণু হক এই মানে সবিলাক আৰু মানে পকা হওক এনেকুৱা নপৰে যাতে খাদ্যৰ ওপৰত। ত' আৰু তোমাৰ আমি এই যিটো খাদ্যৰ যিটো মানে প্ৰয়োজন সেই স্বাস্থ্য খাদ্য প্ৰয়োজন, সেইটো আমি ছাত্ৰ ছাত্ৰীৰ মাজত আমি এইটো মানে জনাত কৰা উচিত তেনে ছাত্ৰ ছাত্ৰীৰ আহ ছাত্ৰ ছাত্ৰীকো আমি এইটো জনোৱা উচিত যে কি খাদ্য খালে কি ভাল হয় কি খাদ্য খালে বেয়া সেইটো আমি ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ পৰা এইটো আমি শিক্ষা দি দিব লাগে আৰু। আৰু মোৰ মতে আৰু মই ভাবো যে বা তুমি কি ভাবা সেইটো কবাচোন? স্বাস্থ্য খাদ্যৰ লগতে আমি নিয়মীয়া ব্যায়াম কৰাটো পৰ্যাপ্ত হয় নেকি? মানে নিয়মীয়া ব্যায়াম কৰিলে আমাৰ শৰীটো ভালে ৰাখে ন
হয় নিশ্চয়, আমি যদি নিয়মিত ৰূপে যদি আমি ৰাতিপুৱা উঠি পেলাই ৰাতিপুৱা বিচনাৰ পৰা উঠি পেলাই যদি আমি এক এঘন্টা সময় বা আধা ঘন্টা সময় যিমানখিনি সময় দিব পাৰো আমি যদি ব্যায়াম কৰিব পাৰো, তেতিয়াহ'লে এই ব্যায়ামৰ লগতে আমি ধ্যানো কৰা উচিত। আমি যদি ব্যায়াম আৰু ধ্যান এই দুটা বস্তু আমি যদি কৰিব পাৰো ই আমাক শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমাক দূৰত ৰাখিব পাৰে। আৰু আমাৰ লগতে যি শৰীৰ শাৰীৰিক বেমাৰ লগতে মানসিক দিশতো আমাৰ বহুত ধৰণৰ আহ মানসিক যিবোৰ বেমাৰ থাকে ত' এইবোৰৰ পৰা আমাক এইটো ৰাখিব পাৰে বুলি মই ভাবো।
ঠিকেই দিয়া। মানে ময়ো শেষতো ক'ব বিচাৰো যে তুমি এইবাক কলা যে আমাৰ স্বাস্থ্যকাৰ যে খাদ্য আছে সেই সাস ৰ খাদ্য শাস্থ্যটোই- খাদ্য বিলাকে মানুহৰ জীৱন সুন্দৰ নকৰে অকল, মানুহৰ মানুহক জীৱন সুখী কৰি ৰাখে আৰু সফল কৰি তুলি তুলিব পাৰে আৰু, মানুহ ভাল হ'লে মানুহে ভাল কাম কৰিব পাৰিব। ত' সেয়াই আৰু দিয়া নহ'লে আজি হ'ব দিয়া তোমাৰ কথা শুনি আৰ মই ই ফাষ্টফুড খাবলৈ বাদেই দিম আৰু।
ঠিকে আছে ঠিকে আছে যিমান পাৰা তুমি ফাষ্টফুড খাবলৈ এৰিবা এৰিবা সোনকালে এৰিবা তেতিয়া তোমাৰ সে স্বাস্থ্য ভালে থাকিব ধন্যবাদ
দিয়া দিয়া দেয়
অকে